চানে অ শুনিছ অ ভাল।
হেল্ল'।
দিয়া তোমাৰ শুইছানে এতিয়া? ভাল অ কৰিম বুলি ভাব তাৰ পিছত আকৌ কৰাই নহয়, আজি বোলো ৰ তাইলে কৰো বহুত লগ পোৱা নাই অ মোৰো কেইদিনমানৰ পা কৰিম কৰিম বুলি ভাবো, তাপিছত নিমিলে ৰ আজি কৰি চাওঁ, কিনো কৰি আছে? খা খবৰ লওঁ উম, এতিয়া কি কৰিছা?
এইয়া চাহ খাবলে বুলি চাহ কণ বাকিবলে লৈছিলোঁ।
অ।
অ এইবাৰ বিহুটো আপোনালোকৰ ঘৰলে যাব নোৱাৰিলোঁ নহয়।
মই মাত্ৰ খাই লৈছো আৰু।
হয়, হয়, হয় এইবাৰ বিহুত যাম বুলি ভাবি যাব নোৱাৰিলোঁ। অ এইবাৰ চাগে আপুনি বহুত কিবা কিবি বনালে ন?
মই ভাবিছো কিয় বা নাহি
অ মই বিহুত যাম যাম বুলি ভাবি, এই কিবা কি কাৰণে যাব যাব নোৱাৰিলো জানো মাহঁতেও ক'লে মাহঁতেও কৈছিলে যাম বুলি।
হয়।
মা দেউতা চবেই কৈছিলে আপোনাৰ ঘৰলেবোলে যাম। কিন্তু, আপুনি ইমান ধুনীয়াকে পিঠা পনা বনাই মানে আপোনাৰ হাতৰ মানে খাই বৰ ভাল লাগে মই সেইকাৰণে বোলে যাম আৰু সেই বুলিয়ে ভাবি ছিলোঁ।
তাকে বহুত দিনলেকে মই আহিবা আহিবা ভাবি আছিলো অ জানো? কৰা হয় কিন্তু পিঠা পনা এইবাৰ এই ধূপ পিঠাটো। তাৰ পিছত আকৌ এই বৰা চাউলৰ হেৰি পিঠাটো
অহ
এইতোটো তেল পিঠাটো এনেকে পেলাই আৰু শুকান পিঠাটোতো আছেই বাৰু। অ', ঘিলা পিঠাটো ভাল লাগে ন, বৰা চাউলৰ ঘিলা পিঠা।
অ', ভাল লাগে, ভাল লাগে, অ', তিলপিঠা বনালে নে?
আৰু কিবা-কিবি আকৌ তিল পিঠা বনালোঁ‌ আৰু ফেনী পিঠাটো যে বৰা চাউলৰ ফেনী পীঠাটো খাইছা নাই? ফেন পিঠা মি-মি-মিথৈ দি যে সেই কৰে যে লেটিয়াই লেতিয়াই খাই যে। অ', সেইটো ফেনী পিঠাটো বনাইছিলোঁ‌, উমঁ‌ ভাল হয়।
বৰ ধুনীয়া হয় আকৌ।
তাকেহে অ', আহিবা পূজ
আৰু ম জা-জলপানো চাগে বহুতখিনি কৰিলে? অ', পূজা বন্ধতে যাম অ', এই ভাবি থৈছোঁ যাম বুলি।
অ', আহিম দিয়া।
অ', সান্দহ কৰিছে। অ'-অ', অ', এইবাৰ যাম, আপুনি বনোৱা মানে অ', আপুনি বনোৱা বস্তুখিনি খাই মোৰ ইমান ভাল লাগে, আমাৰ এখেতেও বৰ ভাল পায়। কৈয়ে থাকে, আপোনাৰ স-সচাকে। ইমান ধুনীয়াকে বনাই, উম।
ভাল লাগে ন? ভাল নহ'লে ভাল লাগে আৰু উম, আহিবা আহিবা ভাত খোৱাকে আহিবা। উম।
অ', নাৰিকল লাডুটো আপুনি ইমান ধুনীয়াকে বনায়। অ', আগদিনাখন ফোন কৰিম, নাৰিকল লাডুটো আপুনি ইমান ধুনীয়াকৈ বনায়।
অ', আগদিনা
আপোনাৰ লাডুটো একদম বহু বহুত ধুনীয়া গোল হয় আকৌ, অ', সঁচাকে মানে বেলেগে ক'লে ভাল লাগে মন।
অলপ হেৰি, অ', ভাল লাগে। তুমিও ভালকে বনোৱা তুমিও, আ দিছাতো আনিচাই নহয় আহোঁতে।
অ'।
অ'।
অ', আনো নিও ময়ো মই মানে নিজৰটো, নিজৰটোতকে আনৰতো ভাল লাগে। যে, অ'-অ', নহয় নিজে বনোৱাটোতকে আনৰটো ভাল লাগে। অ', আনৰ ঘৰত এনেই ভাত সাজ খাইও নিজে সদায় যে বনাই থকা হয় ভাত সাজ
অ'। ইমান ভাল, ভাল লাগে নহয় সেইদিনা কেইদিনমান কি
আপোনালোকৰ দ, আপোনালোকৰ দৈও ভাল ন আপোনালোকৰ তাৰ?
কাৰ, নিজে বনো
অ'।
নিজে বনো
উম, নিজে বনোৱা বস্তুবোৰ খায়ে ভাল লাগে, আনে বনোৱা।
খাই ভাল হয় গাখীৰটো।
অ', গাখীৰটো ভাল হয় অ', দৈ, চিৰা অ', সচাঁকে ইমান ভাল লাগে। দৈ, দৈ, চিৰা এনেকে, মুড়ি এনেকে। নেকে আপোনাৰ ঘৰলে যাওঁতে যে দিছিলে দৈ টো ইমান ধুনীয়া আ ছিলে, একদম ক্ৰিমি একদম ন?
আমাৰ।
তেওঁ আঠা লগা দৈটো। অঁ কোমল চাউলো খাইছিলোঁ দেই এবাৰ আপোনাৰ কোমল চাউল খাইছিলো ন বৰা চাউল। অঁ আপুনি যে কেইটামান বৰা চাউল দি পঠিয়াইছিলে যে ক'লা বৰা। কলা বৰাটো যে দি পঠাইছিলে যে ইমান ধুনীয়া। উ বৰ ধুনীয়া মই আছে আছে মই এতিয়াও দুটামান আছে জানে নে আপুনি সৰহকে দি পঠিয়ালে যে। এই পায়স বনাই বনাই খাইছো আউ উম।
ভাল লাগে আবেলি অকণ পায় সময় খালে ভাল লাগে আৰু উম উম আকৌ হেৰি। বৰা চালটোত ভাপত দি যে অকনমান তিয়াই থৈ ভাপত দি। ভাল পাই ন।
অ অ সেইটো ভাল লাগে ভাল পায় অ উম। অ তেনেকে বনাও উম তেনেকে ভাল লাগে। অ কিন্তু সেই নতুন হৈ থাকোতে বেছি খাই ভাল লাগে ন। বৰা চাউলটো নতুন অৱস্থাত খাই বেছি ভাল লাগে পিছত অঁ আঠাটো নাই। যায় উম সেইটো কাৰণে। ক এইবাৰ এ এইবাৰ আপোনালোক। আকৌ চাগে হেৰি আকৌ এইবোৰ কোমল চাউলখিনি কৰিছে চাগে ন কোমল চাউল বৰা চাউল আৰু। অ কি এইটো কি বুলি কয় যে কোমল চাউলে। অ কেইটামান এইবা।
টো কোমল চাউলৰ জলপানটো কেঁচা।
অ সেইটোৱে আৰু যে ইটো যে। অ আৰু ই এ কি বুলি কয় ভ ভজা চাউল ন আৰু এটা আছে যে ভজা চাউল বুলি কয় নিকি। উ।
কোমল চাউলৰ ভজা চাউল এই কোমল চাউলৰ ভজা চাউলটো বহুত ধুনীয়া লাগে খাই। অ কোমল চাউলটো যি ভাজে নহয় এইটো বহুত ধুনীয়া লাগে খাই গৰম গা। খীৰ লগত ধুনিয়া লাগে।
উম বৰ ভাল লাগে অ অ ভাল লাগে আৰু এটা যে জানা। নাই হেৰি যে এই হুৰুমটো যে হুৰুম হুৰুম।
পাছত।
হুৰুম হুৰুম। হুৰুম যে মুৰি নিচিনা যে হুৰুম চিনি পাই নাই।
হু
মূৰিতকে যে অকণ ডাঙৰ যে মুৰিতকে অকণমান ডাঙৰ অঁ ইমান ভাল লাগে। আমাৰ সেই মাহী এগৰাকীয়ে বনায় অঁ ডাঙৰ ডাঙৰ। অঁ অঁ ডাঙৰ ডাঙৰ বৰ ধুনীয়া লাগে খাবলে অঁ। অ ময়ো নাজানো সেইটো সেইটো আমাৰ মাহী এগৰাকীয়ে বনাই বৰ ধুনীয়া। অঁ সেইটো মই মাহীগৰাকীয়ে সুধি আপোনাক মই জনাই দিম।
উম উম দেখা কৈ দিবা কেনেক।
সেইটো ময়ো ভালকে নাজানো মানে অঁ সেইটো মই পাছত আপোনাক কৈ দিম।
কৈ দিবা অ মন যায় ন নত।
ঘৰলে গ'লে মই মাহীকো লৈ যাম আপোনাৰ ঘৰলেকে।
অ আনিবা আনিবা ভাল লাগিব ভালেই পাওঁ। অ অ আনিবা।
সেইটোৱ অ অঁ সেইটোৱে আৰু। যে উম আৰু কি এই যে বিহুতে আপ আপুনি যে এইবাৰ যে হেৰি কৰিছিলে আপোনালোকৰ বিহুৱান। তো ইমান ধুনীয়াকৈ আপুনি বব জানে আপুনি তাতো তাতো ধুনীয়াকৈ বয় ন।
একদম গামোচাখন ইমান ভাল লাগিছে ইমান ধুনীয়াকৈ বন অঁ ইমান ধুনীয়াকৈ। বৈছে ভাল লাগিছিলে বহুত ভাল লাগিছিলে পাই হেৰি ৰংটো ইমান ধুনীয়াকে।
অ।
অঁ অঁ আমাৰ মায়েও বৈ আছিলে মায়েও বয় ময়ো অলপ চলপ জানো। অলপ চলপ জানো উম উম নে বি অ অকমান অলপ জানো। অ মায়ে মা বহুত ফাকৈত অঁ অঁ। সময়ে।
মোৰ মাও পাকৈত আমাৰ মায়ে মানে বোৱা আমাৰহ ভাল লাগিছিলে।
অঁ অঁ বহুত ভাল লাগে আৰু নিজৰ ঘৰ এতিয়া।
মাছ।
অ উ। মোৰ মায়ে যে চাৰ্ট তাৰ্টো চিলাই জানে নাই চাৰ্টৰ কাৰণে কাপোৰ চিলাই হেৰি কৰে। অঁ সেইবোৰ বয় বয় হেৰি কৰে। অঁ সেইবোৰ কাম কৰে মা মানে বহুত পাকৈত শিপিনী আৰু।
অঁ অক।
অঁ অঁ তেনেকুৱাও পৰিছিলে আগত
হওক দিয়া এইকিনি তুমি এই গত চুলৰ সেই অঁ এত লাল টোজি বজি পতলৰ চাতবোৰৰ পিছু ন কি ধুনীয়া।
ধুনীয়া ধুনীয়া অঁ নিজৰ মতে বৈ
বৰটো হেৰি উম এইবোৰ বহুত ধুনীয়া ধুনীয়াকে মাহঁত তেমেনে আগতেহেনো মাহঁতৰ আগৰ দিনত মাহঁতে বেডচিট ছেডচিদো
উম! উম! উম!
অঁ চাদৰো মাহঁতে আগতে বৈ পি বৈপ
সেয়াও বৈছিল ন উমম। উম! হওক আগতোতো তিয়নি চুৰিয়া টুৰিয়া উম বয়েই।
অঁ অঁ বৈ মেলিয়েই পাৰে বোলে ইমান ধুনীয়া হয় এতিয়া বত উম চব কৰে আৰু কিমান কাম কৰে আগতে।
হয় দিয়া।
উম বহুত ভালো লাগে ন বোৱা চাদৰ মেখেলা
এভোন বাহ আগৰ মানুহ কেনেকা কাম কৰে অঁ! অঁ ঢেঁকীত ধান ৰাতিৰ বিহুতো হা লগে লগে ৰাতি ৰাতি এক ঢেঁকী দিয়ে। একেবায়ে এতিয়াহে মিতচি আৰু।
অঁ ধেইক ধাঁ নোলাই। উম! আৰু
অঁ ধান বনা গোটেই ৰাতিটো ফূৰ্তিও লাগে। এতিয়া সি চিতাৰ বোৰ বন কৰি পাৰি আৰু তেতিয়াতো মিতচি নায়ে। টো নাছিলে তেনেকেই ৰু মান বোৰ ইমান বোৰ জ জল পান পিঠা পনা কৰে নহয়নে বাৰু? হয় দিয়া।
হেল্ল'।
নে নেটটোৱে প্ৰব্লেম দিছিলে। তাকেতো হেল্ল' হেল্ল' শুনিছানে এতিয়া? মই শুনি আছো তুমি শুনিছানে বাৰু?
অ মই মাজে মাততো নহা গৈছিলে।
শুনি আছো তোমাৰ মাততো তুমিহে শুন অ নাহা হৈছ ছিলে অ আগতে সেই ইমা সৰহ সৰহকে জলপান পিঠা পনা খুন কৰে ন? ঢেকীত বানি দিন বিহু বুলি ক'লে কেনেকুৱা হয় আৰু নহয়নে বাৰু? এতিয়াহে মিতচি ওলাইছে আৰু কেইটা দিননো হৈছে মিতচি উল লোৱা মিচিনত পিছা আৰু তেতিয়া কম ৰাত তিডাল পিঠা পনা বনাই গোটেই ৰাতিটো পোৱাই যায়গৈ উম।
উম, আকৌ নে চিৰা পিঠা
উম, উম, উম‌।
অ চিৰা পিঠা চব মানে খুন্দি উম, বহুত কোমল চাউলো হেয়িয়াতে খুন্দে। বহুত বহুত বহুত বহুত বনাই মানে আমি এতিয়া কম কম বনাও। আমি তেয়া কম কমহে বনাও।
অ সেয়াৰ তুলনাত আমা একোৱেই নহয়।
বেছি ভাল লাগি যায় অ অ তথাপিও এ অকণমান আমি নিজৰ সংস্কৃতি বজাই ৰাখিছো আৰু ন।
ৰাখিছো আৰু সেয়া অলপ পাৰিছো আ
শিকিবই লাগিব আৰু আমাৰ ল'ৰা ছোৱালীকো আমি শিকাব লাগিব।
শিকাব লাগিব সেইখিনি ন'হলে চিনিয়ে নেপাব নহয় কিনটো কি পিঠা। উম, কি চাউল কি
সেইখিনি তাহাঁতক শিকাবই লাগিব অসমীয়া হেৰিটো শেষ কৰিব নোৱাৰোঁ ন। উম, এতিয়া ইমান ভাল লাগে জলপান এতিয়া বিহু বিহু বুলি জলপান গিতা খায়ে ভাল লাগে।
অ অ দৈ
সান্দগুৰি সান্দহগুৰি আপোনাৰ যে লাডুটো যে বনাই এনেই খাই যে ইমান ভাল লাগে ন। সান্দহ গুৰি এনেকে লাডু অকণ এনেই লাডু এটা বনাই আৰু আগতে যে পিঠাগুৰি লাডুটো যে ডাঙৰ ডাঙৰ ডাঙৰ পিঠাগুৰি লাডু কঁঠালৰ সতি অ
কঠালৰ সতি সতি আ অ
সতে অ ইমান টেষ্টি ন ইমান সোৱাদযুক্ত।
উম, আউ ঘৰৰ পকা কঁঠাল সেইবোৰ মানে কি আৰু ভীম লাডু এটা দিলা
ভীমকলৰ অ।
চাহৰ লগত সেয়াই খাই ভোক গুছিলে অ।
অ সেইটোৱে।
পিঠাগুড়ি খুন্দিলে যে লাডু বনাই
অ সেইখিনিও আৰু লাডু থৈয়েই দিয়ে মাহঁতে।
অ।
মাহঁতে টেমা এ- এ- সেইখিনিতে পকা মিথৈ।
উম, পকা মিঠৈ খিনি-
এইটো পকা মিঠৈ বুলি কয় যিটো এনেকে থৈ দিব পাৰি অঁ। আকৌ এইখিনি এনেইও যে এ-এ-এ- অঁ, পকা মিঠৈ থাকে কিছুমানে খালি বৰ টান কৰে।
টান হয়, মোৰ- কেতিয়াবা টান হয় চাহত পেলাই লওঁ তেতিয়া।
এ-
চাহ খিনিত পেলাই দিওঁ আৰু গলি যায় লওলি যায় আৰু ভাল লাগে উম।
অঁ, ভাল লাগে। এতিয়া সেই সকাম সকামতো যে- সকামতো যিটো যে সেই- কেঁচা মিঠৈ দিয়ে যে ইমান ভাল লাগে ন। কেঁচা মিঠৈটো নাৰিকল দি অঁ, না- নাৰিকল দি বনালেও ভাল লাগে ন। অঁ, নাৰিকল দি সেইটো ভাল উম। মিঠৈ উম-উম, ঘি।
কিবা নামঘৰত দিয়া সেই লাডু যে খাই বৰ ভাল লাগে ন?
অঁ, সেইটো সোৱাদ বেলেগ ধৰণৰ আক ন। নামঘৰত-